হেল্ল
অঁ এতিয়া ঠিকে আছে, আপোনাৰ মাতটো শুনি পাইছোঁ। হয়, কি খবৰ আপোনাৰ?
বৰ্তমান ভাল আছো, আপোনাৰ?
অঁ
হয়। হেল্ল
হেল্ল অ আপোনাৰ নেট অ হয়, আ নমস্কাৰ আপোনাক। হয় নমস্কাৰ জনালো আপোনাক। হয়, আঁহ এনে আপুনি কি কৰি আছে এতিয়া?
এতিয়া একো কৰা নাই।
অঁ এনে ভাত খোৱা হ'ল ন আপোনাৰ।
ভাত খোৱা হোৱা নাই। আজি অলপমান দেৰি হ'ব আলহী আছে ন সেইকাৰণে
হয় এনে অ ক'ৰ আলহী আছে আপোনাৰ ঘৰত
মানে আমাৰ ঘৰত আলহী আহিব ন মানে সেইকাৰণে খাৱাটো অলপমান দেৰি হ'ব আৰু ইহঁতৰ হয় আপোনাৰ ভাত খোৱা হ'ল
হল মোৰ হল এ এনাইতো আমি এতিয়া আলোচনা কৰিম কিছু কথা আপোনাৰ লগত
হয়।
এতিয়া আপুনি আলহী আহি আহি আছে বুলি কৈছে এতিয়া আগৰ দিনতো বহুত আলহী এনে অহা যোৱা আছিল ন
হয় আগৰ দিনাৰ কথাতটো আৰু কি ক'ম ন বহুত আলহী আহি হে আমিও যাওঁ এনেকা পৰিৱেশ আছিল আৰু আজিকালি তো এনেকা চাবই নাপায় ন তেনেকা হৈ আছে হয়।
আগতে এনেকুৱা আছিল হয় এতিয়া আগৰ সময়বোৰৰ যিখিন খিনি আলহী আহা যোৱা কৰা এইখিনি সময়ত এ এ ইণ্টাৰেষ্টো পোৱা আছিল কিন্তু এই এইবোৰ বস্তু কমাই গেল যে আপুনি জানেনে কিহৰ কাৰণে এইবোৰ বস্তু তো আজিকালি কমাই গৈছে
অ সেইটো মই এনেকা ভাবোঁ আজিকালি মানে মানুহবিলাকৰ টাইম টো বহুত কি ক'ম আৰু এনেকুৱা টাইম নাই হৈ গেছে আৰু বহুতৰো কি কোনবা কোনবা মানে কাম থাকে কোনোবা বিজনেছ কৰে কোনোবা আৰু জব কৰে আৰু এনেকুৱা টাইম নাপায় আৰু আলহী খাবলৈ আগৰ দিনা মানুহবিলাকতো খেতি কৰা আছিল ইমান মানে মানে কি কয় সেইটো টাইম প্ৰেচাৰ নাছিল আৰু ইমান বেষ্ট স্ত নাছিল ইহঁতৰ আজিকালি আৰু লাইফষ্টাইল এনেকুৱা হৈ গৈছে সেইকাৰণে সেইটো ভাবোঁ আপুনি বাৰু কি ভাবোঁ কৈ দিব
উম আগৰ দিন ধৰো এতিয়া যিখিনি আপুনি কলাক আগৰ দিনৰ মানুহ কেইটা তেতিয়া বেছি নিজক লৈ চিৰিয়াচ নাছিল ন এতিয়া মানুহবোৰ বহুত চিৰিয়াছ হৈছে নিজক লৈ চবেই ধনী হব খোজে চবে পইচা
হয়
ফবেল লৈ ৰবা খোজি
পইচা কামাতে আজিকালি ব্যস্ত আৰু মানুহবিলাক
উম চবে মানে ষ্ট্ৰেচত থাকেনো আজিকালি পইচা কামাৰ আৰু এনেই যদি টাইম পাছ কৰি আহ আলহী খাবে যাই থাকে এই গৃহস্থিৰ আপ্নি যোনটো ত যাব ইয়াতৰো লছ হ'ব এতিয়া যদি মই যাই মোৰো লছ হ'ব এইগিলা আহ ভাবি খিনি আজিকালি মানুহ নাযায় আৰু আৰু বিশেষকৈ কথা এটা হ'ল কি এ আজিকালি মানুহ মানে বেছি টাইম নিদিয়ে ইয়ালৈ আহিলেও।
হয় হয়, সঁচা কথা কৈছে দুদিন থাক থাকিলেহে ইহঁতে আলহীয়েও ভাবে ন কেতিয়া যাব ইহঁত তে আমাৰ টাইম নাই এনেকুৱা কষ্ট পায়।
কষ্ট পায় এইটো কাৰণ আৰু এইটো মেইন কাৰণ আৰু আ আ আ আহ নিজে নিজে বেয়া বেয়া দিব মনটো বেয়া লাগে ন থাকি থাকবা বেলেগৰ
ভয় লাগে হয় ভাল নালাগে না হয়।
আগৰবোৰ দিনত যদি ঘৰত একো আহ্ নাথাকে একো নাছিল ইহ্ তেতিয়াহ'লে মানুহকেই তাৰমানে আলহী খাবা যা আছিল বুলি মই শুনি পাইছো আৰু
আৰু আলহীক আগৰ দিনত বহুত সন্মান দিয়া আছিল। আলহী আহিলে মানে বহুত ফূৰ্তি আছিল আৰু আগৰ সময়ত। আৰু এইবোৰ ফূৰ্তি আজিকালি মানুহকেইটা চেহেৰাত দেখা নাপায়। তেৰ হাজাৰ যি জমানা লৈয়ে।
নাই। নাই আৰু এনেকা নাচ।
উম উ উ।
বহুত ভালকে ব্যৱহাৰ কৰা আছিল আগৰ দিনা আল আলহী আহিলেনো। সি ভগৱান নিচিনা কৰা আছিল আৰু
উম অ হয়। এ এ এ এতিয়াতো আলহী খাবা যাও বুলি ক'লি এতিয়া সৰুৰ ঘৰত যাব।
এ কিবা সৰে আহিব। এনেকুৱাইে আৰু ন বেলেগ আলহীৰ লগত ত হু উ উ বেলেগৰ বেলেগ আলহীৰ লগতো ইহ সম্পৰ্কে ন না নাই আৰু আজিকালি বা মামা ভাগিন মামাৰ ঘৰত যাব আইতাকৰ ঘৰত যাব এইবোৰ নাই আৰু খালি ডাঙৰ হলগুলে কি যেন অ অ অ অ মানে সুৰৰ ঘৰত যাব। সৰুৰ ঘৰ যাই খিনি আহিব। এইখিনি আৰু বেছি টাইম নহয় আৰু কেইদিনমান মানে চুলি বুলি। অ দুটা তিনিটা হোৱাৰ পিছত আৰু এইবোৰো মানে কমি যায় আৰু
হয়, সেইটোৱে আহ আহ এনেকা হৈ গেছে আৰু আজিকালি। আলহী আহিলেও একদিনতে মানে ইহঁতে গুচি যায়নো।
হয়।
খোৱাৰ পিছত বা এ উম উম ৰাতিত নাথাকে আৰু আজিকালিৰ মানুহবিলাক। আমাৰো গুৱাহাটীৰ আল আলহী আছে ইহঁতে আহে আৰু ইস্ স স হুম অ অ অ অ কেতিয়াবা মানে আহ্ আবেলিতে আহি ইহঁতে ৰাতি গুচি যায় খাই পেলাই এনেকুৱা হৈ গৈছে মানে টাইম নাই। টাইম নাই সি কাম আছে সি কাম আছে এনেকুৱা ইহ্ ই ই ই মানে ইহঁতৰ টু টু ছিচ এনেকা হৈ গৈছে আৰু বিয়া বিলাক টোও চাব আপুনি আগৰ দিনা বিয়াত কি কি আছিল আৰু যদি ঘৰত কাৰোবাৰ বিয়া আছে। আলহীবিলাক এসপ্তাহমান থাকিব আহি ন। এসপ্তাহমান আহি থাকিব কাম কৰিব এনেকুৱা আছিল আৰু আজিৰ দিনোতো আহ্ দুইদিন আ আ আগতেও নাহে একদিন আও আগতে আহিব। নহ'লে সেইদিনা যেতিয়া বিয়া আছে সেইদিনা আহিব এনেকুৱা হৈ গৈছে আৰু সেইটোৱে আৰু কব আপুনি কি ভাবে
হয় এইবোৰ এইবোৰ কমি গৈছে আগৰ দিনত যে আমি গাঁৱত কিবা এটা কৰ্ম হলে আমি মোটামুটি এসপ্তাহ আগৰ পৰাই ইহতৰ ঘৰত হলু ষ্টুলজ লগাই লগাই দিয়া আছিল ন
হয়
এইবোৰ নাই আৰু আজিকালি মানে মানে এসপ্তাহ আগৰ আগত আৰু দুইদিন তিনিদিন পিছত লগি আমি সিহঁতৰ ঘৰতে খাই থকা আছিলে আৰু কাম কৰা কাম কিবা কিবি কৰি কিনে যি যদি কিবা এটা কৰ্ম হয় আৰু এটা ঘৰত এনেকুৱাই আমি চলি আছিল কিন্তু বৰ্তমান সময়ত এইগালা ও নাই মানে বিয়া মানে বিয়া দিনা যিখিনি হুলচ তুলচ লাগে এইখিনিয়ে ইয়াৰ পিছৰ দিনাও মানে মানে অ ইয়াৰ পিছৰ দিনা নিজে ভাগি গষ্ঠি কিনি অলপ থাকিব অলপ কাম কৰি দিব আৰু ইয়াৰ আগৰ দিনাও নিজৰ নিজৰ ভাগি গোষ্ঠী কেইটা আহি কিনে কৰিব আৰু বাকী বিয়া দিনা ৰাইজে আহিব বা গাঁৱৰ মানুহ আহিব এইখিনিয়ে আজিকালি মানে বহুত মানুহ মানে বেলেগক আনক কাম কৰি দিয়াতটো ভাল বুলি নাভাবে এনে বেকাৰ থাকিলে
হয়
উ
বাকী আপুনি অ বাকী আপুনি এনেই আলহী খাবলৈ ক'ত যায় ক'ত ক'ত মানে আলহী আছে
হয় মই আলহীতো আছে ঠেৰ আছে তথাপিও এ সৰু কালত যিখিনি যাৱা এইটোৱে আৰু ন উম নাই মই আলহীত ত' মই নিজৰ বাইদেউৰ ঘৰত যাওঁ আৰু বেলেগত যোৱা নহয়ে প্ৰাইজ নহয়
মৰো এনেকুৱা আগৰ আকৌ মোৰো এনেকুৱা মানে
বাইদেউ অ
হয়
নাযাওঁ আৰু কেতিয়াবা কেতিয়াবা যাওঁ কিন্তু মানে নাযাওঁ আৰু আজিকালি ভালো নালকে আহে আলহী ঘৰত থাকি এনেই বহি থাকিব ভাল নাগে আৰু
কৰে সেইটো হয়। আৰু ঠিকেই আছে এতিয়া সময়ৰ লগত চবে আহ ঘলবা লাগে ন অ মাই অ মাই মেইন সময়তো আমি চাব লাগিব চবে। নিজৰ কামত লৈ কাম ধৰিবা লাগে হয়। এতিয়া আগৰ যুগটো যদি আমি বিচাৰি থাকো তেতিয়াহলে আমি আগত কেনেকৈ আগবঢ়াম।
হয় এইটো।
চিন্তা ধাৰা কৰি কিনে চিন্তা ধাৰা কৰি, খিনি মানে নাই নাই বেছি ভাগ অঁ মানুহকেইটা এতিয়া ট্ৰিপত যায় ন বেছিকে ট্ৰিপত যায়, আলহী চাৱত চবত চাই, নাই মানুহ কেইটা এ এতিয়া বিচিককৈ বিশেষকৈ। মানে যিমান যি ঘৰত কিবা নাটনি হ'লেও, কিবা কৰি মেনেজ কৰি ট্ৰীপত যোৱাতকৈ বেছি দেখা পায় আৰু এটো সময়ত, এইটো এটা আত হৈ গৈছি, আৰু এইটো এটা ফেশ্বন হৈ গৈছে আৰু মৰি, অঁ হয়। এতিয়া আপোনি বাৰু ভাল পায়নে এনেকুৱা? আঁহ জাগা ফুৰিবলৈ।
বহুত ভাল পায়, বহুত ভাল পাওঁ এইটোতো মোৰ হবিয়ে এটা মানে, মোক মোৰ লাগিবহে আৰু এইটোতো। মোৰ মানে।
হয়।
ভাল লাগে আৰু সেইবিলাক মানে যি কামটো কৰি ভাল পাওঁ সেইটো কৰি থাকিবা লাগে। গে মানুহে মই ফুৰিবলৈ ভাল পাওঁ। ট্ৰেভেলিং ভাল পাওঁ, ত' সেইটো মই কৰিম সেইটোৱে ভাবোঁ। কেতিয়াবা কিন্তু লগবিলাকতো চাই থাকিলে নহ হয় আৰু এইবিলাক এই মোৰ লগতটো পইচা নাই ইহঁতৰ, মানে টাইম নাই সেইটো মানে কেতিয়াবা ভাবি থাকিলে মানে ট্ৰেভেলিং নহয় আৰু। সেইকাৰণে ভাবোঁ আৰু মই নিজকে টাইম দি যাওঁ। কেতিয়াবা আৰু ক'বাত।
হয় ঠিকে আছে, আঁহ যাবা লাগে ন। আঁহ, গলে মানে নিজৰ যি মন এইটো সান্তনা পায় আৰু মাইন গিলা মাইণ্ড গিলা ফ্ৰেছ পায়। এনেই আপুনি কোনটো মানে আপনাৰ আ ঠাইবোৰ কেনেকোৱা চায়কিনি কোনটো ঠাই খিনি মানে বেছি ভাল লাগে কি কি ডিজাইনৰ বা, ডিজাইন নহয় এইটো। আঁ, যেনিবা পাহাৰ এৰিয়াৰ এইটো এইগিলা জাগাত যাই ভাল পায় না, এনে টাউন এৰিয়া বা কিবা হিষ্টৰিক জাগা এইগিলাত যাই ভাল পায় আপুনি বেছিকৈ।
এতিয়ালৈকেতো মই পাহাৰটোৱে বেছি ভাল পাওঁ আৰু এ চাবা লগা আছে, সেইটো চোৱা নাই আঁ চাওঁ আৰু অঁ পিছত লগি আৰু কি ভাল পাওঁ। শিকি ভাল নাপাওঁ, সেটো গম পাব আৰু সেইটোৱে আপুনি। কি ভাল পায় কৈ দিব পাহাৰ বেছি ভাল লাগে না আৰু কি?
মই হিষ্টৰিক জগা বেছি ভাল পাওঁ ভাল পাওঁ আৰু পাহাৰ এৰিয়াতো পাহাৰএৰিয়া থা কে লিটিও ভাল লাগে, তথাপিও মই যিখিনি চালে মানুহ মানুহৰ নলেজ বেছি বাঢ়ে, এইগিলা ব টো মই আগৰ যিখিনি হিষ্টৰিক জাগা আছে ন, এইগিলা চাই আহ চাবা যাৰ মৰ বেছি মন থাকে আৰু
হয় হয় ঠিকে আছে।
এতিয়াতো আমাৰ টাইমো হ'ল।
অঁ আমাৰ টাইমো হৈছে। ভাল লাগিলে আপোনাৰ লগত কথা পাতি হয়।
আপোনাৰ চাইডে বৰষুণ, আহিছে ন।
বৰষুণ, আহিছে অলপ -অলপ আৰু সৰু- সৰুকৈ
সৰু -সৰু কৈ আহি আছে। হ'ব ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল। ধন্যবাদ থাকিলে আপোনাক ঠিক আছে।